অ' নমস্কাৰ। হেল্ল'। হেল্ল'।
হেল্ল'
অ', নমস্কাৰ
হেল্ল
অ হেল্ল নমস্কাৰ
নমস্কাৰ
অ কি কি কৰিছে?
হেল্ল
অ', কি কৰিছা
অ আছো এনেই তুমি
উম, পিছে ভাত খালা?
খালো খালো।
অ কিহেৰে খালা আজি?
উম গাহৰি।
আচ্ছা গাহৰি চাগে তোমাৰ বহুত পচন্দৰ চাগে ন
অ
উম ঠিকে আছে বাৰু আচ্ছা তুমি ভ্ৰমণ কৰি ভাল পোৱা নে
অ পাও মানে কেতিয়াবা কেতিয়াবা ভাল লাগে আৰু কেতিয়াবা বেছিভাগ টাইম ঘৰত থাকি ভাল পাও
অ বাৰু কিয় বাৰু সেনেকোৱা মানে ঘৰত থাকি কিয় ভাল লাগে
অ মানে মই অলপ অ
মানে বেলেগৰ লগত মানে কথা পাতি ইণ্টাৰেক্ট কৰিব লাগে তামানে এইটো ইমান ভাল নাপাও সেইকাৰণে মানে
অ মানে মানে নিজৰ মাজতে থাকি ভাল পায়
উম হম হয়
উম উম আৰু মানে ভ্ৰমণ কৰি ধৰি লওক ভ্ৰমণ কৰিব গলে কি ভাল লাগে আপোনাৰ মানে কেনে ঠাই পচন্দ কৰে আৰু মানে কিহৰ বাবে মানে ভাল লাগে
অ মানে মই লেছকাউতে অ ভিলেজ বিলাক ভাল পাও বেছি মানে যে বেছি মানুহ নাথাকিলে অ বাত
পৰিৱেশ
হয়। আৰু মানে, এইকেইটা বৰ্তমান যিহেটো গৰমৰ দিন চলি আছে, বৰ্তমান অনলাইন প্ৰেফাৰ নকৰো,
অ', অ', ঠিকে আছে বাৰু বুজিলো, আচ্ছা আপুনি মানে ক'ৰবাত গৈছিল নেকি, বা যোৱা মানে, নাইবা মইো ক'ব পাৰো মানে মোৰ নিজৰ অনুভৱ। ক'ত গৈছিলো।
আপুনি জনাব আপুনি, ক'ত গৈছে।
অ', মানে মই আ এমাহ দুমাহ মান আগতে গৈছিলো, আ হাফলং গৈছিলো, হাফলংটো চানে ডিমা হাছও ত আছে।
অ' অ'।
আৰু তাত গৈ মানে বিভিন্ন ঠাইত গ'লো ধৰি লওক আ, প্ৰথম দিনা আমি তাৰে ওচৰে পাজৰে গ'লো, তাৰে অটনমাচ কাউনচিলত গ'লো, তাৰে মানে সেই বিষয়ে আমি মানে অধ্যয়ন কৰিও গৈছিলো। তাৰপাছত আমি এনেকেই আৰু, ওচৰত যিবিলাক মানে ধুনীয়া ঠাইবিলাক আছে। দৃশ্যবিলাক চাবলৈ আমি গলো, কিবা এটা হঠৎ গলো, তাৰ পাছত, দ্বিতীয় দিনা আমি আহ উমৰাংচু গ'লো, উমৰাংচত যাওঁতে মানে চাৰি ঘন্টা লাগিলে, আৰু আহোতেওঁ চাৰি ঘন্টা লাগিছে চ' অকনমান বতৰটো বেয়া কৰিছিলে, কিন্ত মানে গৈ ভাল লাগিল। বহুত ধৰি লওঁক নতুন ঠাই বিলাক চালো। তাৰে প্ৰাকৃতিক সৌন্দৰ্যবিলাক উপভোগ কৰিলো, সেইয়ে যথেষ্ট ভাল লাগিলে। আৰু অ', তাৰপিছত শেষৰ দিনা আমি মাইবঙৰ ফালে গ'লোঁ, জাতিংগা চালোঁ। জাতিংগাটো ইমান ধুনীয়া কি ক'ম। আৰু ইমান জোৰকে বতাহ বলি থাকে মানে, এনেকুৱা যে উৰুৱাই নিও এনেকুৱা টাইপ ধৰণৰ হয়, তাৰপিছত অ', মাইবঙৰ ছাইডে গ'লোঁ, তাৰপিছত তুমজাং পিকৰত মানে দৃশ্য চালোঁ।
অ' অ'।
সেইবিলাক উপভোগ কৰিলো, বহুত ভাল লাগিল। সেইটোয়ে কম বাৰু, আপুনিও সময় পালে যাব, আৰু আপুনি কিবা মানে আহ পৰিকল্পনা কৰি আছে নেকি কৰবাত যোৱাৰ, মানে ইপিনে যোৱাৰ?
অ', মইও এই জুলাই মাহতে মোৰ ফ্ৰেডৰ লগত এই গাওঁৰ ফালে যাওঁ। বুলি ভাবিছোঁ এবাৰ অ', প্লেন কৰি আছোঁ মানুহবোৰে, মোৰ ফ্ৰণ্ডৰ ফ্ৰেণ্ড কেইজন মানৰ লগত।
অ', অ' মানে কিমানজন মান যাব, আৰু ক'ত যাব মেনলি?
কাম কৰ। চাৰিজন আৰু মই মানে ফ্ৰেনটেচনৰ মামা মামাক থাকে, তাত সেইাবাবে মানে মই তাতে তাতে থাকিম বুলি ভাবিছোঁ এনেকে।
অ', আচ্ছা তেতিয়াহ'লে আপোনালোকৰ সুবিধাই হ'ব বহুত ন?
অ'। অ', আৰু মইও মানে উমৰাংছুত গৈছিলোঁ, যোৱা বছৰ গৈছিলোঁ।
অ', অ', ত ক'বচোন অকমান আপোনাৰ অভিজ্ঞতাৰ বিষয়ে
অ', মানে ভাল লাগিছিল তাই মানে মই গুৱাহাটীৰ পৰা গৈছিলোঁ। আহ পাঁচ ঘন্টামান লাগিছিল তাতে যোৱাতে।
হুম।
যাই তাত মানে যিটো গল্ফ ফিল্ড খন আছে তাত গৈ ভাল লাগিল বিৰাট মানে তাৰ যিটো মানে এনভাইৰমেন্টটো আছে মানে মানে অ', যথেষ্ট ভাল লাগিছিল।
অ', আৰু ক'ত ক'ত গ'ল তাৰপৰা।
তাৰ পৰা আৰু এটা কেব আছিল কেব এটাত গৈছিলোঁ। আৰু এটা ৱাডদ্ৰবৰ টাইপৰ অ', আছা অ', হয় সেইটোয়ে হয়। আকি দে কৈছোঁ। আৰু এটা ৱাটাৰফল এটা আছে তো মনত নাই নামটো কি?
অ', অ', পানী মৰ হ'ব লাগিব।
অ', এইটো পানী টো
উম, উম ঠিকেইে আছে বাৰু ভালেই লাগিল মোৰ‌ মইওঁ গৈছিলোঁ এইবাৰ যাওঁতে বহুত ধুনীয়া লাগিল কিন্তু তললৈ মানে আপুনি হেৰি কৰিছিলনে মানে নাৱত উঠিব গৈছিলনে?
উম গৈছিলোঁ।
অ', ভয় লাগিছিল নে তাতে
ভয়তো এনেকৈ লাগিব লগা একো নাই লগা নাই ভ‌ই
উম ভালে, লাগে ন মই অ', মই মানে গলোঁ মোৰ মানে শিক্ষামূলক ভ্ৰমণৰ মানে বাবে গৈছিলোঁ যাতে আমাৰ একো মানে হেৰিও কৈছিল শিক্ষক বিন্দও গৈছিল ন তেওঁলোকৰ লগতে উঠিলোঁ আৰু ভাল লাগিল তাৰ হেৰি কৰিলোঁ। গোটেইখিনি উপভোগ কৰিলোঁ আৰু নতুন অভিজ্ঞতা হৈছে ভালে লাগিল গোটেইখিনি
উম।
আৰু আপুনি অসমৰ বাহিৰত গৈছে নে নাই ক'ৰবাত।
অসমৰ বাহিৰত মই যোৱা এই দেৰ বছৰ মান হ'ল আগতে যোৱাবাৰ টু থাউজেণ্ড টুৱেণ্টি ফাইভত মই হেৰিত গৈছিলোঁ অ'। জানুৱাৰীত আহ ভূৱনেশ্বৰ গৈছিলোঁ পুুৰী
অ', অ'।
তাহাতো ফেমিলিৰ লগত ফুৰিব গৈছিলোঁ।
উম।
এণ্ড এবাৰ আগতে সৰুতে শ্বিলঙত গৈছিলোঁ আৰু, সেই দুটাই মোৰ মানে অসমৰ বাহিৰত ট্ৰিপ বেলেগকে, বেলেগকে নাই
অ', অ', শ্বিলঙত বাৰু গৈয়ে থাকো, আৰু ব কিন্তু মানে এই গল নো ভূৱনেশ্বৰ পুৰী এইবিলাকো ঠাইত গৈছে কেনেকুৱা অনুভৱ আৰু অভিজ্ঞতা কেনেকুৱা হ'ল? ভাল লাগিছিল নে?
উম', ভাল লাগিছে, মানে সাগৰৰ পাৰত সেইটো মানে যথেষ্ট ভাল লাগিছে, কাৰণ আগতে মই মানে সাগৰ দেখা নাছিলোঁ এনেকৈ
আটচ্ছা-আটচ্ছা-আটচ্ছা, অ'। মইও গৈছিলো মানে মোৰো বহুত ভাল লাগিল, মানে তাতে বহুত কেইখন ঠাইয়ে ঘুৰিলো মানে তিনিদিন মান চাগে আছিলো আমি, কাৰণ সময় মানে হয় ন, অসুবিধা হয়, সেইকাৰণে মানে বহুত কম দিনৰ বাবে গলোঁ আৰু যাব মন গল যাই আৰু মানে যদি সু সুবিধা পাওঁ অবি নিশ্চয়কে যাম আহ মানে গ'লো আৰু প্ৰথম দিনা, তোৰ ধৰি ল, মানে বহুত মানে, কি কয়? আ', মনোৰঞ্জক আছিল মানে সেইটো, ধৰি লওক মই যে যেতিয়া গ'লো আমি, কেতিয়াবা ট্ৰেইন বিলাক লেট হয়, তেনেকেই আমি আহ তো মাজ ৰাতিকে আমি গৈ পালো ভূৱনেশ্বৰ, আম
উম'
ষ্টেচনত গৈ পিনে আমি বহুত মানে ধৰি লও বহুতখিনি, আমিয়ে অকলে আছোঁ লুলো ক'ব পাৰি ধৰি লক আমাৰ মানুহখিনিয়ে আমি আছিলোঁ, আমাৰ পৰিয়াল এনেকে যিবিলাক লগত গৈছিল, তেওঁলোকৰ লগতে থাক কিলো ৰাতি তেনেকে, মানে বহুত মানে ধৰ ৰাতি এখন ট্ৰেইন আছে, হয়তো ধৰি লওক অ, হেৰি এটা কিবা মানত আছিল চাগে সেনেকে ধৰি লওক, অকমান ভয়ো লাগিছিল যিহেতু আমি অকলে আছিলো, অচিনাকি ঠাই তথাপিতো আৰু একেলগে থাকি ধৰি লওক সাহসো আছিলে তাৰ পাছত এনেকে গ'লো, চাৰিটা কিবা মানত আমি পালো সেনেকে মানে গৈ পিনে আমি হোটেলত উপস্থিত হ'লোঁ। তাৰপিছত সেই, পিছদিনা অকণমান ৰাতি পুৱাই আমি আৰু সাগৰৰ পাৰত গ'লো, তাতে গৈ যে কিমান মানে একদম নতুন অনুভৱ মানে অভিজ্ঞতা, আগতে আমি মই সাগৰ পাৰতটো বেছিয়ে ভাল লাগিল ধৰি লওক, মানে আ ইমান ধুনীয়া বতাহ, তাত না গৰম না ঠাণ্ডা একদম, সমানে এটা হেই থাকে আৰু যিটো পৰিৱেশ মানে ধৰি লওক, ঠাণ্ডাও নহয়, গৰমো নহয়, একদম মাজত সেনেকুৱা ধৰণৰ, ইমান ৰ'দ দি আছিল তথাপিতো বতাহে মানে ম দেহ মানে একদম জোৰ পৰাই আছিলে সেইটো কাৰনে বহুত মানে এটা ভাল পৰিৱেশ বুলি ক'ব পাৰে আৰু ধৰি লওক, তাৰ মানে জলবায়ু এন পৰিৱেশ মানে বহুত অ' নিকা বুলি ক'ব পাৰি, তাৰে মানে এই বায়ু বিলাক কু একদম চাফ হয়, সেনেকে ক'ব পাৰি
উম'
মানে ভাল লাগিল, আৰু তাৰ তাৰ উপৰি আমাৰ মানে জগন্নাথপুৰিও মন্দিৰত গ'লোঁ। মানে বহুত বেছি মানে ভাবোক হৈ গৈছো মানে, কিবা বেলেগ মানে মই যেন সৰগত গৈছো এনেকে লাগিছে, ভাল লাগিল।
ভা আৰু ক'ত ক'ত গৈছিলা?
আ, মানে তেনেকে যোৱা নাই কিন্তু মই যাব মন আছে কিছুমান ঠাইত ধৰি লওক, বৃন্দাবন যাব মন আছে। কেদাৰনাথদ তাৰ পিছত দাইৰ জিলিং ঠাই আছে যদি মই সুবিধা পাওঁ মানে অতি কম খৰচত ধৰি লওক দাৰ্জিলিং বা মই বৃন্দাবনত মই ভাবি আছো যদি সুবিধা হয়টো তিনি চাৰিমাহ মানৰ পিছত সেনেকে মানে তাতে মই যোৱাৰ কথা ভাবি আছো আশা কৰি আছো আচল
বৰ্তমান আ মনচুনত যোৱাটো আই থিংক এভইড কৰক দাৰ্জিলিঙত তাতে মানে বহুত মানে ৰাস্তা বেয়া হৈ থাকে মানে উম। বহুত মানে অলপ আ ভয়ানক অলপ আৰু ৰাস্তা। ৰাস্তা বিলাক তাৰে।
অ অ সেইটো বাৰু শুনিছো কিন্তু মানে ইমান জানা জনা নাছিলো সেইকাৰণে বাৰু ভাবিছিলো তাৰপিছত আৰু আ চাওঁ আৰু কি হয় যেতিয়া বতৰবিলাক ভাল হয় সেইকাৰণে কৈছোঁ মানে অকণমান দিন যাওঁক। তাৰ পিছত দাৰ্জিলিঙৰ কথা ভাৱিম। এ বৃন্দাবন যাব বহুত মন আছে
সেই লাগে আৰু চাওঁ আৰু কি হয়, যদি যাম। আপুনিও মানে ক'ৰবাত যোৱা কথা ভাবি আছে জানো?
অ বৰ্তমানতো মই আপোনাক ক'লোৱেই যে মই হাছঙত যাওঁ বুলি ভাবি আছোঁ। তাৰ পিছততো মই বৰ্তমান থবা নাই আকৌ পিছত বাৰু চিন্তা কৰিম এইটো আপুনি মানে কি আ আপুনি ফুৰিব যাব যে মানে আপোনাৰ বাজেটো কিমান?
মানে এতিয়ালৈ সিমান ভবা নাই মই মানে ক'ব গ'লে মানে ধৰিলো পাঁচ হাজাৰ মই কৰিছো ধৰি লওক সেইখিনি ধৰি লওক কিবাকে হেৰি কৰিব পাৰিম। জোগাৰ ধৰি কিবা কৰি ল'ম ধৰি লওক আহ জমা কৰি হওক বা ধৰি লওক কিবা এনেকোৱা কাম মানে কিবা সৰু সুৰা কাম কৰি হওক সেনেকে কিবা এটা কৰিম বুলি ভাবিছো কাৰণ ঘৰৰ মানুহৰ ওপৰতো কিমান নো হেৰি কৰিব। সেয়ে যদি হয় তেতিয়াহে যাম। সেইটো ভাবিছোঁ। উম বাৰু এতিয়া মই ৰাখিছোঁ ফোনটো।
অ ঠিক আছে।
অ ভাল লাগিল কথা পাতি দিয়ক।